শুনি আছোঁ। তাৰপিছত কি বান, বান্ধৰ কি নীলা পানীৰ নিচিনা একদম পুৰা চাফা
অহ, পানী খিনি মানে মই নীলা দেখিছোঁ বোলোঁ কিয় নীলা পানী হৈছে এইবিলাকতো গা জে বান্ধ ভাগিহে আহিছে ন তুমি মানে দেখিলে তুমি বৰ ভাল লাগি যায পানীখিনি দেই, বৰ ধুনীয়া পানী
তই ক'ত পাইছা সেইটো
সেইটো মই এই ম'বাইল, ইউটিউবতে চাই থাকোঁতে পাইছিলোঁ
অহ, অহ, ইউটিউবত চাই থাকোঁতে পাইছা নেকি অহ, কেতিয়া কথা হয়
এইটো এ', আজি ৰাতিপুৱা-ৰাতিপুৱা মই চাই থাকোঁতে, অহ
অ অসমৰে নে
অসমৰে পানী এ নাজিৰা নে কো সেনেকুৱা নিচিনা জেগা আছিলে মানে গাঁৱ উম কিয় পানী খিনি নীলা কিন্তু আমাৰ এবাৰ নীলা আছিল নহয় পানী খিনি যে মনত আছে
কেতিয়া কথা নিলা কেতিয়া হৈছিলে
ই আমাৰ যে বাইশ নে তেইশৰ যে পানী যে হৈছিল
অঁ
মই যে আজ যে বানপানী হৈছিল তাৰ আগত নেকি অ আগত আছিলে বানপানী যে নীলা হৈছিল ন গোতে পানী কিনি
অ কি কাৰণে বা হয় তেনেকুৱা নীলা মানে এই আকাশৰ নীলাটো পৰি যায়নে নে সঁচাকৈ পানী কালাৰটো নিলাই হৈ যায়
ন পানী কালাৰটো নীলা হৈ যায়
মানে পানী আনি পেলাই খাইছা নেকি
নাই নাই পানী এব খোৱা নাই
নহয় পানী কিবা হত আনি পেলাই চাইছা নেকি নীলা নীলা যে
অ নীলা নীলা মানে তুমি গোটেই নদীখন আমাৰ মোলৈ এইখিনি জেগাতে নলা হৈ আছে এনেকুৱা নহয়
তুমি মানে য মানে যিমান য'ত আছে গোটেই নদীখন নীলা হৈ গৈছিলে মানে গোটেই নিউজতো ওলাইছিল এইটো কথা
অ হেৰি হ'ব পাৰে নিশ্চয় কিবা পদাৰ্থ ওলাই চাগে, হয়তো মাটি তলৰ পৰা ওলাই নহ'লে কিবা
পৰীক্ষা কৰিছিলে বোলে বিজ্ঞানীয়ে কিবা এটা কিবা এটা ওলাই বুলি কৈছিলে।
অ এই কিবা পদার্থ ওলাই চাগে মাটি তলত। পৰা সেইকাৰণে তাতো নীলা হৈ গৈছে তাতো চাগে হৈছে।
অ পানীখিনি তুমি মানে এইবিলাক যে শ্বিলং ডাউকী পানী যে নীলা নীলা পানী ছিলে।
উম শ্বিলং ডাউকী পানী আচলতে নীলা নহয়। চাফা পানী অ। চাফা পানী মানে আকাশৰ নীলা ৰঙটো পৰি গ'লে নীলা হৈ থাকে মানে।
নহয় এ এইটো পানীটো কিয় নীলা হৈ গ'ল নাজানো মানে এনেকুৱা ধুনীয়া হৈ গৈছিল পানী খিনি।
অঁ
তুমি দেখিলে মানে ক'ব লাগিব চববিলাকতে ফটো চটো এনেকে বহুত উঠিছিল দেই। ভাল লাগে তাৰপিছত কি হ'ল। অ কেৰাচিন তেল তোমাৰ যেনেকা কেৰাচিন তেলটো যেনেকুৱা নীলা হৈ থাকে তেনেকুৱা নিচিনা হৈ গৈছিল। তাৰপিছতে দুদিনমান থাকিলে দেই এসপ্তাহ বেছি থাকিলে তাৰপিছতে একদম মানে তোমাৰ এনেকুৱা কুলা পানী হৈ গ'ল।
হে নীলাৰ পৰা ক'লা পানী হৈ গ'ল!
অ কলা হৈ গল তাৰ পিছত কলাটো যেতিয়া বহুত বেয়াকে কলা হৈ গল। তাৰপাছত সেইটো ক'লাটো হোৱাৰ পিছতে পানী বাঢ়িয়ে আছে ন তেতিয়া।
অ অ
তাৰপিছতে মাছবিলাকত মানে বহুত বহুত মাছ সেইবাৰ নিচিনা মানে মাছ দেখাই নাই।
হয় নেকি ইমান ক'লা পানীবিলাকত মাছ আছে মানে।
অ সাগৰত যে এইবিলাক যে মাছ মাছ বিলাক যে তিমি মাছে যে দৌৰাই ফুৰে যে।
মানে এই ৰং চোৱা যে ধুনীয়া ধুনীয়া মাছবিলাক তেনেকুৱা নেকি?
অ সেনেকুৱা মাছ নহয় এনে যে দৌৰাই ফুৰাই যে জাক জাক যে হৈ থাকে। গোটেই খোপা যে অ এ সেনেকুৱা মানে মাছৰ পোনা বিলাক মানে এনেকুৱা আছিলে কলা হৈ থাকে গোটেই মানে নদীখনে। ইমূৰ পৰা সিমূৰলৈ ক'লা হৈ যায়।
তাৰপিছত কি মাছ ধৰিছিলে জানো মানুহে, সেয়া মাছ খালে আকৌ বেমাৰো হয় নহয়।
অ এই জাল পেলাই নহয় কোনো মানে ন হেৰি নহয় তাৰপিছত দীঘল হৈ পেলাই ৰছী লৰ নিচিনা দীঘল হৈ পেলাই মাজে মাজে গুচি যায় দ দ দ দি দয়।
অ গুচি যায়গৈ ধৰিব নোৱাৰে।
অ নাই নোৱাৰে। তাৰপিছতে পানী বাঢ়িলেই নহয় আৰু তুমি আৰু গোটেই আমাৰ আগফাল পাছফালটো শেষেই হ'ল।
অ হয় আচলতে তেনেকুৱা পানী তেনেকুৱা পানীত ধোৱা মাছ খোৱা বেয়াহে মানে। কাৰণ সেই চব চব জাবৰ কেনেকুৱা
এক মানে কব নোৱাৰে তাৰ মানে কেনেকুৱা নিচিনা লাগে খাই মাছটো।
খাই পাইছা মানে?
অ তেতিয়া পানী বাঢ়োতে পানী বাঢ়া কিমান দিনলৈকে মানে মাছটো ক্ৰমে ছমাহ লাগে নেকি মাছটো যেনেকুৱাই সোৱাদ আছিলে মানে চব মাছ বিলাক হয় তুমি এই নদীৰ মাছ বুলিয়ে নহয় তুমি মানে গোটেই যিমান বিলাক বেপাৰীও আনিছিল পিছত। পিছত মানে চব ভাল হোৱা পিছত আৰু লাইন চাইন চব আহাৰ পিছত মানে চব ভাল হোৱা পিছত পানী চানী শুকোৱা পিছত।
কিহৰ কাৰণে তেনেকুৱা হৈছে ভাবিবই নোৱাৰি মানে ন কিবা এইবিলাক খোৱাৰ কাৰণে নেকি?
অ এইবিলাক মানে কি এতিয়া চ চোৱাচোন গেলাই পঁচাই চব টো পানী সোমাই আহিছেহি ন, লেটিনে-চেটিনে অ লেটিনে-চেটিনে চব অ চব এক ধুই-ধুনীয়া-ধুনীয়া হৈ গ'ল চাফা কৰি দিলে লেটিন-চেতিনবিলাক আৰু।
উম উম সেইসোপা খালে।
অ এইবিলাকো খাবই নেলায়। নেখাবই সিহঁতে এটা পানীৰ জীৱনো কি জানে।
আম আৰু মানুহবিলাক ইমান খকুৱা তথাপি তেনেকুৱা তেনেকুৱা পানীৰ পৰা আকৌ মাছ ধৰি পেলাই খায় তুমি চোৱাচোন।
অ সেই সেনেকুৱা পানী বুলি ন তাৰ পিছত ছমাহ মানৰ পিছলৈকে কিয় মানে। ছয়-সাত মাহলৈকে আমি মানে মাছ খোৱা বাদ দিয়ে দিছিলো। অ ভাজিলেও এনেকুৱা গোন্ধ এটা ওলায়।
ছিহ!
এতিয়াও মাজে মাজে সেই উম নোখোৱা হ'লো নহয় মই। পিছত মাছ নি নিদিয়া হ'লো, এতিয়াও মাজে মাজে এই দুটা মান বেপাৰীৰ পৰা এনেকুৱ মাছ ৰখালে এনেকুৱা নিচিনা মানে ঘাপকে এটা আহে সোৱাদটো।
অ অ সেইটো মুখত লাগি গ'ল যে সেইকাৰণে চাগে সেইটো গম পাই যোৱা আৰু।
অ সেইটো অ, বহুত বেয়া মানে সোৱাদ তোমাৰ একো ফালে ভাল নালাগে।
অ আৰু এটা কথা কৱাচোন? এই তুমি ত বানপানী পাইছা এই যে এ সাপ যে, সাপবিলাকো উতি আহেনে বানপানীত?
সাপ চব, মানে তুমি এয়া ৰাস্তা সতি সমান সমান সমান হৈ আছিল ন পানীটো
অ।
উম মানে এদিনীয়া মানুহে ভয় খাই যাব। পানীটো দেখিলে, ৰাস্তাটো
সোমায় সোমোয়াটো।
পাছফালে মানে ঘৰ সোমোয় সোমোয় মানে লেটিনৰ ওচৰলৈ আহিছিলে আৰু। লৈটিন মানে আমাৰ বহুত দূৰতে আছিল, অ পাছফালৰ চাইদৰ পৰা আহিছে।
অ এই এই মহেশ্বৰহঁত য'ত আছে সেইফালে পানী হয়নেে নহয়?
সেয়াত তোমাৰ হেৰি এডিঙিৰ বেছি আছিলে হ'বলা।
তাত পানী হয়? সিহঁতে পানীয়ে পাবনে পানী হ'লে পথাৰ পিনৰ পৰা আহিলে? সো-সোমাই যাবনে ঘৰত?
পাব বহুত পানী হয় তাত।
হয় নেকি? গাঁৱতহে নহয় মানে।
গাঁৱত মানে আমাৰ এইখিনি পৰা জেগা খিনিহে নহয় মানে বা হয় নহয়।
এই মাজৰখিনি নহয় ন?
অ য'ত যে জইন বান ভাঙিছিল বুলি যে কৈছিলো।
অ কিয় কল কলি মন কলি মন নে কোনোবা এটা যে হেৰি বামুণ যে সিহঁতৰ ঘৰ উটাই লৈ যোৱা নাই জানো হাঁ?
অ সিহঁতৰ সেইখিনি পৰা মানে পানীটো নহয় ইমান।
ক'ৰ পানী ঘৰ উটাইলৈ গৈছে দেখোন সিহঁতৰ গোটেই সেইখিনিতে বান্ধ বান্ধটো ভাঙ অ এতিয়া সিহঁত সিহঁত ক'ত এতিয়া আজিকালি?
সিহঁতে এইয়া হেৰি আগতে যে তোমালোকে যে তেল-চেল যে নিয়া মিলটো যে
অ।
মিলটো হেয়ালে আহিলে মিলটোৰ ওচৰলৈ
মাটি আছিলে সিঁহতৰ।
মাটি হে, পইচা দিছিলে চৰকাৰে নেকি, তাৰপিছত সে কিনি ললে সেইখিনি জেগাতে।
অঁ', - অঁ', - তেনেকুৱা মানে।
উম এতিয়া দুটা ৰুম, অ', নাই-নাই সেইখিনি জেগাত বোলে হেয়েই মায়ে কৈছে। মা বা মানে, ঘৰৰ পৰা আহোতে দেখা পাইছে।
উম।
সেইখিনি জেগাত বোলে হেৰি কমে বহুত দ' বোলে তোমাৰ ঢুকি নোপোৱা দ'। মানে তুমি যদি, এ ডাঙৰ ডাঙৰ বলডাৰো পেলোৱা। শিল বালি চব পেলোৱা, আৰু তাৰ মানে তুমি পুতি পুতি অন্ত কৰিব নোৱাৰিবা।
ইমান দ' হৈ গ'ল, আৰু ঘৰ-চৰ কি হ'ল উটি গ'ল?
ঘৰ-চৰ শেষ তোমাৰ ঘৰৰ একো অস্তিত্বই নাই।
অঁ', -অঁহ', এই গান এটাহে মনত পৰে এইখিনিতে, জুবিনৰ গানটো যে কেওফালে গুজৰি গুমৰি।
তাৰপিছতে মানে সেইখিনি জেগাত বোলে হেৰি হৈ আছে এতিয়া, ভেট ফুল নে কি জানো পদুম ফুলে ফুলি আছে বোলে।
উমঁ।
মানে এনেকুৱা সিপাৰৰ চাইডৰ পৰা মানে চব বিলাকহত, এই হেৰি বিলাকহত তাতে ৰৈ গ'ল চাগে?
কি?
সেই মানে ভেট ফুলৰ হেৰি ফুলৰ বিলাক গছ শিপা বিলাকহত ৰৈ গ'ল চাগে।
অঁহ', সেনেকৈ ফুলি আছে মানে এতিয়া, এয়াহে হৈ গ'ল মানে পুখুৰী টাইপ হৈ গ'ল মানে তাতে।
পুখুৰী মানে পুখুৰী সেনেকুৱা নিচিনা নহয় বহুত বেয়া নিচিনা খাল এটা হৈ গ'ল।
অঁহ', খাল হৈ গ'ল ইচৰাম, আৰু ঘৰটো ক'ত উ-উটি গ'ল পানীতে উটি গ'ল আৰু গোটেই?
ঘৰ চব তেতিয়াই উটি গ'ল, এই সিহঁতৰ বুলি নহয়। ওচৰৰ তিনি ঘৰ নে চাৰি মানুহ উটি গ'ল।
অ', সিহঁত যে কেনেবাকৈ ৰক্ষা পৰিল যে ৰাতি আহিছিল নেকি, এনে সিহতে বাহিৰত ওলাই আছিল নেকি?
জানো মানে বান্ধটো ভাগা কথা আছিল বেলেগত আগৰ ফালে। কিন্তু বান্ধটো ভাগি গ'ল সেইখিনি জেগাত, মানে যোনখিনি জেগাত না আগতে ভাগিছিল, সেইখিনিত। কিন্তু এতিয়া য'ত মানে ভাগিম- ভাগিম হৈ আছিল তাত মানে নাভাগি পেলাই এইখিনি জেগাত ভাগি লৈ গুছি আহিল মানে
অঁ', - অঁ'।
মানুহ চাৰি ঘৰ মান, সম্পত্তি মানে মানুহকেইটাহে বাচিলে একো নাই।
একোৱে নৰ'ল মানে ন! শেষ।
নাই-নাই-নাই, শেষ।
বৰ-বৰ বেয়া লগা অৱস্থা ন, মই সাপৰ কথা সুধি আছিলোঁ সাপৰ কথা কোৱাচোন? সাপ বিলাকে পানীত উঠি ভাহি ফুৰে মানে বাচেনে নে মৰে সেই সোপা? গাততো থাকিব নোৱাৰে, হে!
অ', গছ-চছ বিলাক যদি উখ-উখ গছ আছে উখ গছে- চছে মেৰিয়াই কৰিয়ে থাকে তেনেকে মানে উপায় নাই আৰু সিহঁতৰো। তাৰপিছতে মানে, অ', ওপৰে গছে-চছে মানে থাকে। তাৰ পিছত আকৌ এইফালে গুচি-গুচি আহে সৰু-সৰু বিলাকত। মানে সাপ বুলিয়ে নহয় নেউল-চেউল মানে গুই চুই চব আৰু মানে এইবিলাক চব যিমান জীৱ-জন্তু আছে।
আৰু তেতিয়া কোনেও কাকো অপকাৰ নকৰে চাগে ন, বানপানীৰ সময়ত?
অ', আহে মানে আহিলেও তেতিয়া মানুহ বিলাকহতে খেদি দিয়ে, ডাঙৰ-ডাঙৰ সাপো আহে ন বহুত ডাঙৰ- ডাঙৰ সাপো আহে। ফেটি সাপবোৰ, অঁহ'। খেদি দিবলগীয়া হয় মানে ই ডাঙৰ-ডাঙৰ সাপ আকৌ তুমি, দেখিলে ভয় লাগি যাব।
আইঅ সিহঁতে ক'তবা থাকে এতিয়া!
তেতিয়া সিফালে এইফালে এনে গছে-চছে মেৰিয়াই কৰি থাকে।
নহ'লে ঘৰত থাকিবলৈ আহে মানে
অ', আহেতো এনেকুৱা চ' মানে যত পানী নাই তালে আহে ন' কি হল এবাৰ মানে পানী বেছি বহুত বেছি পানী ন' আগ মানে চব সমান হৈ গৈছিল। এইফালৰ পৰা মানে কামপুৰ গুৰি মাৰি নে কোন যে এনেকুৱা জেগাৰ পৰা
অ', অ',
জেগা বা মানে এইবিলাক বুটবদি বুটবুদি নাও যে তুমি যে কলা
উম
সেই উদঘাটন কৰি থাকোতে মানে চিনি নাপালে দেই মানুহখিনি সিহঁতে
উম,
সেই সিহঁত খিনিহঁতে মানে এ এইফাললৈ লৈ গুচি আহিলে সেয়া পিছতহে গম পাইছে এইখন গাঁৱতহে ওলালোহি বুলি। মানে বহুত দূৰ গুচি আহিল ন' গম নাপায় সিহঁতে।
অ', মানে সেই ধুটি নাওঁত আহিল তেনেকুৱাই হয় ন' ক'ত কি আছে একেকাৰ হৈ থাকে গম নাপায় ৰাস্তা ঘাটটো গম নাপায় আহি থাকে
অ', ৰাস্তা ঘাট মানে এনেও গম নাপায় যেনেকুৱা পানী তোমাৰ সিহঁতে কামপুৰ
কামপুৰৰ পৰা আহি পেলাই
অ', এয়া পালেহি
ইমান দূৰ আহিলে